হয় দ
হয় নমস্কাৰ নম
অ ভালে আছেনে আপুনি
হেল্ল' অঁ অঁ শুনা পাইছেনে বাৰু হয় হয়
অ শুনি আছোঁ শুনি আছোঁ অ আপুনি অ অ ভালে আছো ভালে আছো কি বুলি কয় এনে ক'ত ক'ত যাম ভ্ৰমণ কৰিম বুলি ভাবিছে মানে এনে
ভ্ৰমণ আপোনাৰ মোৰ একমাহ মান আগতে একমাহ হোৱা নাই বাৰু এ তিনি সপ্তাহ মান আগতে মই আপোনাৰ এ শ্বিলঙৰ পৰা আহিলো, শ্বিলং মানে এনেটো বহুতকেইবাৰ গৈছো শ্বিলংৰ শ্বিলং, চেৰাপুঞ্জি ফালেও গৈছো, কিন্তু এইবাৰ যে গৈছিলো। বিশেষ কাম আছিলে আৰু কামৰ কাৰণে পুলিচ বজাৰত গৈছো আৰু মানে আৰু পিছদিনাখন ৰাতি এক ৰাতি আছো, খালি অকলে গৈছিলো মানে যোৱাতেও মানে কি মানে, ভাল লাগিছে আৰু। মানে ভ্ৰমণটো কৰিবই লাগে, এইটো মানে বহুত মানে মাইণ্ডটো ফ্ৰেছ হয়, প্লাছ আপোনাৰ অঁ, ভাল লাগে আৰু। কিবা ডিপ্ৰেছনত কিবা টেনচনত থাকিলে ভাল লাগে। এইবাৰ যদিও মই ঘূৰাকে যোৱা নাই, তথাপিও মানে আমাৰ উ মানে ইফালৰ বা, বাতাবৰণৰ পৰা আমাৰ গুৱাহাটীত তাৰে মানে বহুত খিনি তা-তাতে যোৱাৰ লগে লগে বহুতখিনি মানে পাৰ্থক্য পোৱা যায় আৰু মানে জলবায়ুটো হয়। যেতিয়া গৈছোঁ মানে বহুত বহুত ভাল ভাল লাগে আৰু। যেতিয়া অকুৱা-পকুৱা ৰাস্তা দি গৈছো মানে পাহাৰীয়া ঠাইবিলাক দেখিছো মেঘ, চেঘ দেখিছোঁ মানে মনটোৱে কিবা এটা পজটিভনেছ আহি গৈছে আৰু মানে ভাল লাগিছে।
অ' আৰু বাইক-চাইক চলাই গৈছিল নেকি নিজে?
নাই নাই নাই, বাইক দিয়া নাই বাৰু অফিচৰ গাড়ীতে গৈছিলোঁ।
অ' অ' এ আপোনাৰ-মোৰ এটা কথা মিলিছে কি, আপি যিকেইটা জেগাত গৈছে সেইকেইটা জেগাত মওঁ যোৱাৰ নিচিনা হৈছে মানে। মানে ধৰি লওক চেৰাপুঞ্জী, খালি ডাউকি ছাইডটোত যোৱা নাই মানে।
ডাউকী-ডাউকী বহুত বছৰ আগতে গৈছিলোঁ, দুইহেজাৰ চৈধ্য-পোন্ধৰ মানত গৈছিলোঁ ডাউকী। উম'এই বম চালিয়া আহ বম চাফা আৰু একদম মানে। বৰ্তমান অ বৰ্তমানৰ ভালেই হ'ব চাগে মই যাম, একবাৰেই গৈছোঁ। পুৰা ধুনীয়া আৰু। আচ্ছা আচ্ছা, হ'ব পাৰে মানে। মানুহ-মানুহে লেতেৰা কৰে, মানুহে মানে এই তাকে মই বুকি আছো। মানে বেয়া হয় আৰু মানে। মানে ইমান লেতেৰা কৰিব নালাগে, এনেইতো চাফাই থাকো না মানুহে মানুহে যা পাতা বস্তু পেলাব প্লাষ্টিকৰ বটল আদি। চিফছৰ পেকেট এইগিলা পেলাই কেনে নষ্ট কৰি পেলাই বহুত। আৰু আচ্ছা, তুমিতো অ' তুমিতো শ্বিলং যোৱা বুলিয়ে ক'লা। এতিয়া মোৰ য'ত ঘৰ হয় হা মইতো কৰ্মসূত্ৰে গুৱাহাটীত থাকো আৰু। কিন্তু মোৰ মোৰ য'ত ঘৰ হয় মানে গোৱালপাৰা চাইডত ঘৰ হয় মই দুনৈত, আচ্ছা মোৰ ওচৰতে মেঘালয়খন লাগি আছে, মোৰ ঘৰৰ পৰা মোটামুটি তোমাৰ চাৰে-চাৰি কিলোমিটাৰ, চাৰি কিলোমিটাৰ, অ'। চাৰি কিলোমিটাৰমান গ'লেই মেঘালয় পায় আৰু। নলবাৰী নহয় দুদনৈ পৰা চিধাই যাব পাৰি মানে, তোমাৰ গুৱাহাটীৰ পৰা আহিলে এ লেফ্ট চাইড হ'ব মানে, মোৰ মোৰ য'ত টাউনত ঘৰ, আৰু মেইন আমাৰ ঘৰ পিছফালেদি মানে মেঘালয় পৰে, আৰু পাহাৰ বিলাক দেখাই পায় আৰু ঘৰৰ পৰা।
অ' অ' আচ্ছা।
উম', উম', উম'।
ত' সিফালদি মানে এটা জাগা এটা আছে আপোনাৰ, তোমাৰ কি বুলি কয়-এই ৱাৰী চৰা বুলি এটা জাগা এটা ওলাইছিল ন?
ৱাৰী-চৰা, ৱাৰী-চৰাত মানে গৈছিলো মই অফিছ এটাত যাব আজি কিমান তিন-মাহ হল, মই যোৱা নাছিলো ইমান দিনে। মানে কেনা মানে বম মানে ইমান মানে মানে ভাষাই দি মানে কিবা কৰিব নোৱাৰি, বৰ্ণনা কৰিব নোৱাৰি। আপুনি যাতে সেই ধুনীয়া মানে পাহাৰৰ মানে সেইখি নামিব লাগে, নামাৰ পিছত তোমাৰ এনেকুৱা তুমি বুলিয়ে কৈছোঁ, যিহেতু তুমি সৰু হবা মোতকে। উ', অ', অ'। মানে পায় মানে তল-তলত যেতিয়া নামিবা, তাতে মানে নাও আছে আৰু এনেকা পাম্পিং ব'ৰ্ডবিলাক আৰু। তাতে লাইফ-জাকেট, চাইফ-জাকেট, চব দি দিব ধুনীয়াকে। তাতে
কিমান মান টকা লাগে ন, এ নাৱত উঠাৰ কাৰণে আৰু লাইভ জাকেট কাৰণে?
এ পইচা কিমান লাগিছিল পইচা বেছি নহয় একজনৰ কিবা পাঁচশ নাই কিমান কি আছিল, মানে মোৰ লগৰ লৰা দি দিল না পিছত। খোৱা লোৱা মানে সি গোটেই দি দিছে হিয়াক লাষ্টত কিবা কৰি দি দিছোঁ মানে, এক লগত আমি আমি চাৰিজন গৈছি লো এই পাহাৰ গলে হিচাপ গিলা ল'ব এনেকুৱা ভাল নালাগে না সি
নাও আৰু হেৰি মানে লাইফ জেকেটটো পাই যায় আৰু
হয় হয় পাঁচশ না কিমান আছিল মোৰ এক্সেয়েলি ভালকে মনত নাই হা মানে, সি সি গোটেইখিনি দিছে অ'ল এভিৰি থিং খৰছ সি সি কৰিছে মানে লাষ্টত হিয়াক মানে পইচাটো মিলাই কিনি দি দি ছো এনেকে সুধবাও ভাল নালাগে না কিমান লল কি কথা মই পাহাৰি গ'লো অৱশ্যে আৰু উচাত তাতে কৈছিল কিন্তু মই, একজেক্টলি মনত নাই মানে কথাটো কিমান কি হৈছিল। আ আৰু যি নহওক তাতে যোৱাৰ পিছত- তুমি তাতে মাছ তাতে পাহাৰীয়া যোনবিলাক মাছ আছে মাছবিলাক ডাইৰেক্ট, ডাইৰেক্ট দেখা পায় ন, ভৰি চৰি যদি নামাই দিয়া ওচৰত আহি যায় মাছ বিলাক। পুৰা ঘূৰি আছে তলত মাছ বিলাক মোৰ মোবাইলত ভিডিঅ' আছে বাৰু, এনেকা এনেকা মাছবিলাক। মানে, ধুনীয়াকে একদম কিবা কৰি থাকে।
অ' অ' এনে আপোনাৰ ঘৰৰ পৰা দুধনৈৰ পৰা তাইক
এই দুধনৈৰ পৰা দূৰ আছে। দুধনৈৰ পৰা বহুত দূৰ আছে, এনেকে পূৰা ভিতৰে ভিতৰে যাব লাগে একদম। আমি পাইকণ হৈ গৈছিলোঁ মানে দুধনৈ পাৰ কৰি মানে পাইকান বুলি এটা সোত ঠাই আছে কৃষ্ণই পাৰ কৰি কিনে। পাইকান হৈ গৈছোঁ সিফালে দি পুৰা চিধা হয় মানে, আৰু তাৰ পিছত ভিতৰতে ভিতৰতে ৰাস্তাৰ মানে মই নিজেই চিনি নাপাওঁ বাৰু ইমানে, ড্ৰাইভাৰে লৈ গৈছে মানে গাড়ী ভাড়া কৰি লৈ গৈছো তো তেনেকুৱা আৰু আৰু আপোন
দূৰ আছে। তেনেহ'লে মোৰ গুৱাহাটীৰ পৰা আৰু দূৰ হ'ব অলোন
এই গুৱাহাটীৰ পৰা ভাল দূৰ হ'ব। গুৱাহাটী সেয়ে বাৰে সেই বাকীতে তিনিজন যে আছিল সেই তিনিজন গুৱাহাটীৰে হয় বাৰু উম বাকী এনেকে ইমানে লৈ গৈ
বাকী মই আপোনাৰ, আপোনাৰ- দুধনৈত মই গৈছিলোঁ একবাৰ আপোনাৰ এটা মানে মুৰ্গীৰ মানে এটা ট্ৰেইনিং চলি আছিল মোৰ মানে। তাৰপিছত মই আপোনাৰ এটা অভয়পুৰী এটা জেগা আছে ন আপোনালোকৰ অ' মানে পঞ্চৰ অভয়াপুৰী।
অ' অভয়পুৰি অ' অ' সেইট টো মানে তোমাৰ বঙাইগাঁও ডিষ্ট্ৰিক পৰে অ' অ'।
ক্ৰ মানে দলখন ক্ৰছ কৰি কিনে অভয়াপুুৰী বুলি এটা জেগা আছে তাতে মানে এটা মানে ফাৰ্ম এখন আছে মানে মুৰ্গীৰ, কম চে কম পঞ্চাশ হাজাৰ নে সত্তৰ হাজাৰ মান মুৰ্গী আছে মানে এটা জোগাত মানে মই সেইটো দেখি কিনে আচৰিত লেগ ছিল মানে অ' আপোনালোকৰ সেই খিনিতে আছে আৰু। অ চাহা ফাৰ্ম বুলি আছে চাহা ফাৰ্ম,
চাহা ফ্ৰাম আচ্ছা আচ্ছা হব পাৰে মই আমাৰ পৰা অভয়পুৰ অৱশ্যে অলপ দূৰ হয় কিন্তু, মানে তোমালোকে ডিচেঞ্চটো ইমান গম নাপাবা কাৰণ দূৰত ঘৰটো মানে, বঙাইগাঁও ডিষ্ট্ৰিক্টৰে অভয়াপুৰি তাতে ধুনীয়া এখন পাৰ্ক আছে কয়াকুছি বুলি এখন আছে। বঢ়িয়া লাগে আগতে গৈছিলোঁ দুই হেজাৰ অ অ ভাল লাগে। দুইহেজাৰ তেৰ মানত গৈছিলোঁ হায়াৰ চেকেণ্ডেৰী পঢ়ি থাকোঁতে। তাৰপিছত এই অ' তাৰপিছত তেনেকুৱা আৰু মানে আৰু আমাৰ এইফালৰ পৰা বহুত জাগা মানে এতিয়াওঁ মানে এক্সপ্লৰ হোৱা নাই ইয়াতে। দুধনৈৰ পৰা এইফালে যোন যোনটো যা যোৱা জাগা আছে তুমি যে ক'লা ৱাৰী চৰা তাৰে আশে পাশে আছে চালাং বুলি এটো এটোকোৰ ঠাই আছে চালাং চালাঙৰ মানে বম ধুনীয়া জেগা আৰু মানে চেম তোমাৰ কিবা হয়তো তেনেকুৱা ৱাটাৰফল নাই শ্বিলঙৰ চাইডেও তেনেকুৱা ঠাই অপোনাৰ বিৰাট ডাঙৰ ডাঙৰ ভয়ানক মানে মেঘৰ পৰা পানীটো পৰি থকাৰ নিচি না লাগে, বাহুলী ফিল্মখন যেনেকুৱা দেখাইছিলে সেনেকুৱা টাইপৰ ৱাতা চালাং চালাং চালাং অঁ। অঁ চাই লব পাৰিবা, ই মানে কিন্তু সেইটোৰো মানে এটা বস্তু মানে এটা কথা আছে মানে কি এইখিনি টাইমত গ'লেহে তাৰ মানে অৰিজিনেল ভিউটো পায়। কিন্তু তুমি যদি ফাগুন চৈত মাহৰ টাইমত যোৱা খৰাং দিনত। তেতিয়া মানে ইমান ভাল না ইমান মানে সৰু ইমান ডাঙৰ নহয় ৱাটাৰফলটো সৰু হৈ থাকে তেতিয়া মানে কিয় বা না জানো পানীটো কিবা মাজৰ পৰা পৰে, মই দুইবাৰেই গৈছোঁ বাৰু একবাৰ পানী থাকাতে গৈছো, একবাৰ পানী নহাতে। মানে ইমান ধুনীয়া ৱাটাৰফল। ওপৰ পৰা পানীটো পৰে না। পৰি কিনে তেতিয়াটো ইমান ফৰ্চত পৰে ইমান ওপৰৰ পৰা মোটামুটি মোবাইল টাৱাৰ আগত। ইমান ওপৰে পৰে না, পৰি ও পৰি কিনে পানীটো আৰু উঠি যায় মানে। পানীটোত তোমাৰ পৰি কিনে মানে পানীৰ কণিকাবিলাক ওপৰত যায়, উঠি উঠি যাই কেনে পূৰা এনি টাইম অঁ তাত অঁ তাৰ আশে পাশে এৰিয়াটোত পূৰা মানে এনি টাইম কুঁৱলীৰ নিচিনা পৰি থাকে, মানে কুঁৱলীচে ডাঠ আৰু মানে বৰষূণচে পাতল। এনি টাইম কাপোৰ চাপোৰ জিকি যাব আপোনাৰ মানে পানীত নিজিকিলো। কেপ টেপা হৈ যাব পুৰা এনকা টাইপ, গোৱালপাৰা নহয় এইটো মেঘালয় পৰে। মেঘালয় মেঘালয় চালাং চালাং তাৰ ডিষ্ট্ৰিকখন নাজানো বাৰু কিন্তু চালাং মানুহ আৰু ত ঘৰৰ নাম যাই ঠাই খিনিও নাম চালাং আৰু তাতে যোৱা তুমি যতে গ'লে মানে গাহ গাহৰি মানে ওচৰত ইমান দোকানবিলাক আছে গাহৰি ইমান ধুনীয়া ধুনীয়া বেলেগ বেলেগ ডিছ দি বনাই পুৰা গাঁৱৰ মানুহ। বনাই তাৰ পাছত আনাৰস মই সেনেকুৱা আনাৰস জীৱনত খাই পোৱা নাছিলো, একদম মৌ নিচিনা মিঠা একদম মানে। মানে এইবিলাক বেছি থাকে আৰু এই ধুনীয়া আগতে আজিকালিতো বঢ়িয়া কৰিছে, মই প্ৰথমবাৰ যেতিয়া গৈছিলো তেতিয়া পানী কম আছিল, দুই হেজাৰ বাইশ মানত হ'ব তেতিয়া তেতিয়া মানে মাটিৰ আছিল আৰু মানে সিমান মাটিৰ মানে মাটিৰ চিৰি এইবিলাক আৰু এনেকৈ নামাব লাগে গাছত ধৰি ধৰি। গছত ধৰি ধৰি কিনে এতিয়াতো মানে বঢ়িয়া বনাই আছে মানে। পাকাই এই চিৰি চিৰিগিলা বনাইছে, একবাৰ নাম লাগে উঠব লাগে, নামব লাগে ওপৰলে সেনেকা না তোৰ আৰু চিৰি বনাইছে ধুনীয়া হৈছে। ভাল লাগে উম আৰু আমাৰ আঁহ আঁহ আঁহ আঁহ। অঁ অঁ অঁ অঁ, একদম মানে বিৰাট ভাল মোৰ চিত সেইফালত চবতচে বেছি ভাল লাগে মানে, শ্বিলঙৰ ৱাটাৰ ফল যোনবিল আছে ছেভেন চিষ্টেম হাবি যাবি, সেইবিলাকত মানে সৰু সৰু ৱাটাৰ ফল একোৱেই নহয় সিহঁতৰ তুলনাত একোৱেই নহয়, একোৱে নহয় অঁ, এই এটা যে আছে এইটো অঁ শ্বিলঙত যে আছে। এটা ব্ৰীজ ব্ৰীজ খনৰ ওচৰত ৰাইট চাইডে ৱাটাৰ ফলটো কি নাম আছিল এইটো সেইটোও ডাঙৰ আছিল।
কাৰংচুুৰি কাৰংচুুৰি কাৰাংচুৰি নহয় হেৰি আপোনাৰ এলিফেণ্ট এলিফেণ্ট ফল।
অঁ অঁ এলিফেণ্ট ফল, অঁ সেইটোত মই নামটো পাহৰি যাওঁ বাৰে বাৰে সেইটোত গৈছো মই কিন্তু মই নাযাওঁ, হি মই অঁ ম মই একবাৰেই গৈছোঁ, অঁ কিন্তু সিটো বস্তুটো তাত। কে তাতকেও ডাঙৰ বুলি ক'ব পাৰি। সিটোত চে ডাঙৰ সিটোত আৰাম চে তাতচে দাঙৰ তাতকৈ পানীটো বহুত দাম। ডাবুল ডাঙৰ তেতিয়া পানীৰ পানী দি তোলোঙৰ পৰা হাইটটো বেছি হ'ব তাইতকে।
অঁ অঁ তে চালাঙত যাব লাগিব, চালাংটো এনে কিমান দূৰ শ্বিলঙৰ পৰা কিমান মান যাব লাগে এনে।
এই শ্বিলঙৰ পৰা বহুত দূৰ হ'ব শ্বিলঙৰ পৰা বহুত দূৰ হ'ব আৰু হয়তো এটা ৰাস্তা আছে মানে সিটো মানে সেইটো যাইফা নালাগে কিন্তু কেতিয়াও মানে এনেকুৱা ৰাস্তা ত ন সতিই দেখ পাইছ কিন্তু সম্পৰ্ণৰ ডেঞ্জাৰ মানে বমেঞজাৰ ৰাস্তা সেইটো সেইটো ৰাস্তা মানে কি চালাঙৰ পৰা ডাইৰেক্ট ভিতৰে ভিতৰে শ্বিলং যাব পাৰি হা সেইটো মানে কেনেধই আধা কিছু মোটামুটি বি বিশ পঁচিশ কিলোমিটাৰ মান গৈছো কিন্তু বেছি মানে সিদি য পাৰি বলে মানে শ্বিলঙ ওলাব পাৰি। কিন্তু কোনফালেদি কেনেকে ওলামি নাজানো সিটো মানে সিটো ৰাস্তা কেনা এ হলিউড ফিল্ম কিছু অ হলিউড ফিল্ম কিছুমানত যে দেখাই পুৰা ডাঙৰ ডাঙৰ মানে ঘাঁহনি থাকে না চাইড বিলাকত পুৰা ঢৌ মাৰি থাকে মানে ঢৌ মানে কি বতাহ মাৰি থাকে পুৰা সাগৰ নিচিনা ঢৌ উঠি থাকে বুন বিলাকত। ম গম পাইছ নাই কি কৈছো পুৰা ছেম টু ছেম। অ পুৰা ছেম টু ছেম ভিউ সেনেকা মানে ভিতৰৰ কিন্তু সেইটো ৰাস্তা বৰ ডেঞ্জাৰ ৰাস্তা মানে ডাকাইতি চাকাইতি বিৰাট হয় দিনত ভয় লাগে যোৱাৰ কাৰণে তাৰ পৰা লগে তাৰে চালঙৰ যোনবিলাক মানুহ আশে পাশে সেই মানুহ গুৱাহাটীত যাব লগা হ'লে বা এনেকে ইফালেদি ঘূৰি যায় কিন্তু সিহঁত সিহঁতে নাযায় নাযায় এতিয়া নাজানো বাৰু এইটো মই তোমাৰ দুইহেজাৰ বাইশ তেইশত
এতিয়া বলে ভুলতে বোলে মই সেইটো ৰাস্তা দি গুচি গলো বোলে মই চাই চাই কিনে বোলে ডাকাটি চাকাটি গ'ল ৰাস্তাত।
অ গম পাইছো চাপজ তুমি দুধনৈ গ'লা এইফালে হা যাই কেনে সেইটো ৰাস্তাৰ কাৰণে এক্সট্ৰাকে এনেকে কিবা মাৰা আছে আৰু মানে এইিলাক যে লেখা থাকে কিলোমিটাৰ গিলা ওপৰত হাইৱেৰ মাজত অমুক শ্বিলং ইমান কিলোমিটাৰ। ইমান ক এই শ্বিলং ইমান কিলোমিটাৰ সেইটো ৰাস্তাতে যাব নালাগে। মানুহে কয় আৰু নাজানো। কিমান কি আমিতো নিজে বিপদত কৰা নাই আৰু গৈছেও কিন্তু আমাৰ লগ ল'ৰা গৈছেও সেইফালে দি যাই কাৰনে শ্বিলঙত আইছে বুলে।
হয় নেকি? বা অ এনে এটা বস্তু মই লাষ্টত যদি অ মানে গুৱাহীত থকা মানুহখিনি ইমান গুৱাহাটীৰ আচৰে বজৰে ভয় নালাগে মানে লাইট চাইত জলি থাকে না ৰাতি কিন্তু বাহিৰৰ ছাইডে গ'লে অলপমান ভয় লাগে শ্বিলং শ্বিলং চাইডে মানে ৰাতি
অ ভয় লাগে ভয় লাগে আৰু বদমাছ না মানুহ বদমাছ। ডিজেল ডিজেল ফেলাই যদি ৰাস্তাত বাইক চাইক বালি বাগৰি পৰব পুৰা। চোৱা নাই অ এনেকে ঘটনা হৈছে। আগতে অ শ্বিলং ৰাস্তাতে আহিছে যোৱা এ যোৱাই। সেই পেলাই হৈছে মানে ডিজেল মাৰিল দে ৰাস্তাত বাইক লৈ গলে বাইক শ্লিপ কৰিল আৰু। অ অ প লুটব আৰু পিছত মোবাইল চোবাইল সোনাৰ সেন যদি আছে মোবাইল আছে। বাইক চাইক বাইকখানা লৈ যাব দৰকাৰ হলে। তেনেকুৱা ঘটনা হৈ থাকে উ উ। শি শ্বিলং যাবাই নালাগে গুৱাহাটীত তোমাৰ এ মানে কিছ ক'বা নালাগা কথা। এই উম ভাঙা ভাঙা ঘৰৰ পৰা কাহিলীপাৰা যোৱা যে পাহাৰৰ ৰাস্তাটো আছে।
অঁ অঁ।
এই সিটো ৰাস্তাই বিৰাট ডে়ঞ্জাৰ সিটো ৰাস্তা নাযাবা ৰাতি।
সেইটো ৰাস্তাত গৈছো কিন্তু সেইটো সেইটো ৰাস্তাত গৈছো মই কথাটো বাৰু মই আপোনাল লগত পাতিমা মই আমাৰ সময় হৈছে।
হয় হয় হয় হয় ঠিক আছে বাৰু ঠিক আছে অ মই চোৱাই নাছিলোঁ হয় ঠিক আছে ভাল লাগিলে কথা পাতি হা।
অঁ।